কি কৰি আছা?
এনেই তিনিআলিতৰ ওচৰত আছিলো তুমি।
আছোৱেই ন ঘৰৰ পদূলিতিতে ৰখি।
অ' তিনিআলি ফালে আহিবা নেকি?
অ' মই পিছে ওলাই গ'লে। কম দিয়া।
উ আহ হা কৈ ন ঘৰ থকাতকে।
যাম পঢ়া নাই এনেই আছিলো, যাম দিয়া তেনে।
দাঢ়ি দেখাতে লাগিলে। কা মহাবিদ্যালয়লৈ আহি আছিলা নেকি? দেখা যেন লাগিছিলে ইউনিফৰ্মত।
অ' এই আহিছিলো স্কুলৰ পৰা।
অ' তোমাৰ এতিয়া কি চাবজেক্টত মানে কি বিষয় তু পঢ়ি আছা এতিয়া?
মই তোমাৰ হেৰি কি বুলি কয় আৰ্টছত পঢ়ি আছিলো।
অ তোমাৰ মেজৰ ক'ৰবাত আছেনে বাৰু।
মেজৰ নাই।
কিয়।
লোৱা নাই তেনেকে।
তেতিয়াহ'লে তুমি আৰ্টচৰ কি বিষয়ত মেজৰ আছ ।
আচছা তোমাৰ আসামিচ আছে নেকি।
অ এতিয়া পেপাৰ খনৰ নাম কি। অসমীয়া।
পেপাৰখনৰ নাম পাহৰিলো নহয় কি আছিলে। তোমাৰ এনে ঘৰৰ খবৰ ভাল।
কি ক'বা আৰু ভালেই। দিয়া
উম পিছে মাহতৰ খবৰ।
মেজৰ লৈছো যে।
অ
ত' অসমীয়া পেপাৰ। এ এইবাৰ আসামীয়া পেপাৰটো এখন নে দুখন।
দুখন
অ আৰু মাইনৰ লগত। কি আছে।
হে
মাইনৰ মাইনৰ লগত কি আছে চাবজেক্ট।
মাইনে তোমাৰ ছচিয়লজি আছিলে।
অ মই কিন্তু এটা কথা জানিব বিচাৰো দেই চচিয়লজিৰ অৰ্থ কি হব পাৰে বাৰু।
চচিয়লজিৰ অৰ্থ তোমাৰ সমাজৰ অৰ্থনীতি নেকি।
অ তুমি জানা বাৰু দেই।
হয়
আৰু বাকী কোৱা কিবা কবা নেকি।
বাকী সুধিব লগা আছিলে।
অ তোমাক মই কথা এটা কব আছিলে। আমাৰ ঘৰত। বৰ্তমান এতিয়া আমাক আচাৰ ব্যয়ৱসায় কৰি আছিলো আচাৰ।
হয়
কিবা তুমি কিবা আচাৰ খাই ভাল পোৱা নেকি।
অ আমৰ আচাৰ খাই ভাল পাওঁ।
অ আমাৰ ঘৰত বহুতো প্ৰকাৰৰ আচাৰ আছে বাৰু তোমাৰ আমত জলকীয়া দি পেলাই বনোৱা আছে। বিন জলকীয়া আছ। চয়ং। সৰিয়হৰ আছে গাহৰি চাত। উম উ আচাৰ আছে। তাৰু। কলা পচলা আছে। কলডিল আচৰ আছে। কিব লাগিবনে তোমাক বাৰু।
মই কম তেনে আমৰটোৱা আৰু তুমি এ হেৰিটো দিবা কলা কুছি নে কি বুলি কলা। আও কল পচলা টো দিবা আৰু যদি। তুমি এনেকে কাবাক বিক্ৰী কৰিম বুলি ভাবিছা তেনে মই তোমাক গ্ৰাহক চাই দিব পাৰিম।
অ চাইদিবাচোন এতিয়া আমটো বাৰু তে বনোৱা আছে এতিয়া ঘৰৰ পৰা আমাৰ মানুহ। বিক্ৰেতাই লৈ গৈ আছে। তুমি নিবা পাৰিলে।
অ মক জনাম দিয়া তেনেহলে।
অ এই তুমি যদি একেদিনতে ফ্ৰী আছা আমি জেগা এটাৰ পৰা আহিমগে দিয়া।
অ হ'ব ওলালেই হ'ল তুমি যেতিয়া ওলোৱা।
অ কত যাবা নোসোধা এই চিনেমা হলত যে মভি এখন চলি আছে? তোমাৰ এ। এ চিনেমা এখন যে চলি আছিল বৰ্তমান এ চুপা চুপি পি বুলি যে কয়
ওলাবা তেনে।
যাবা নেকি চাবলে।
পাৰি যাবলৈ চবৰ মুখত শুনিয়ে আছো এখন অসমীয়া ছবিটো ভাল হৈছে বুলি।
তোমাৰ অসমীয়া ছবিৰ বহুত এখন অৰ্থহীন মুভি বুলি ক'ব পাৰি চিনেমা বুলি কব পাৰি। চিনেমা হলত চলি আছে বৰ্তমান।
শুনিব পাই আছো বাৰু য'তে ত'তে তেনে তুমি কোন সময়ত ফ্ৰী থাকা ওলাবা দুটা একেলগে চাই আহিমগে ছবিখন।
নাই আমাৰ বন্ধু বৰ্গ কেইটামানক কম দিয়া দুটা গৈ ভাল নালাগিব কেইটামান বেছিকে যাম।
অ বন্ধু বৰ্গ গলেই ভালেই লাগিব বাৰু ইহতকেইটা সময় মিলাই মিলি গোটেইখিনি এদিন যাম আৰু গৈ মেলি অকন সময় পাৰ কৰিব লাগিব ধেৰ দিন হ'ল বন্ধুকেইটা লগেই পোৱা নাই একেলগে।
ভাল কথা এটা ক'লা আৰু আমি খানা এটাও খোৱা নাই খোৱা নাই দেই।
অ হয় ধেৰ দিন হ'ল। খানা এটাও খাব লাগিছিলে ন।
উম তুমি মিনে চিনেমা জগতৰ কথা কিবা। পাতিব বিচৰা নেকি।
চিনেমা যোৱা পাতিব বিচাৰিছো বাৰু।
অ আমাৰ অসমীয়া প্ৰথম বোলছবি কোন ফোন হয় তুমি জানানে বাৰু।
অসমীয়া তোমাৰ বোলছবি উম এ কিবাখন আছিলে নহয় পাহৈছো নহয়।
জানিব লগা কথা বহুত আছে দে আমাৰ।
আহ হেল্লও তুমি জানা নেকি।
মই মানে জয়মতীখন হয় বুলি মই জানো। প্ৰথম আমাৰ জোনাকী -জোনাকী খনতে প্ৰথম আমাৰ ইয়াক প্ৰতি মানে প্ৰতিছ প্ৰথম হত্যা কৰিছিলে উ
তুমি বেয়া নোপোৱা যদি কথা এটা সুধিব পাৰিম তোমাক
নি
তুমি মোক কি বুলি কয় এটা বিজিতৰ ওপৰত এবাৰ বুজাই দিব পাৰিবা নেকি যে কোনটো কৰিলে ভাল হ'ব কম খৰচত
কম খৰচত বুলি কওঁতে তুমি এটা কথা ভাল ক'লা
হয়
মানে ডাউন নহ'ব প্ৰথম -প্ৰথম
হয়
কোনো বিজনেছ এটা কৰাৰ আগত সদায় কম বিজনেছ কম পইচাত ইনভেষ্টমেণ্টৰ কাম এটা কৰা যোনটো কাম তোমাৰ ইয়াৰ পৰা পইচা কেইটামানলিয়াই তুমি বেলেগ এটা ডাঙৰ বিজনেছ সোমাব পৰাাৰা যেনে তুমি মুৰ্গী ফাৰ্ম এখন খোলা তোমাক বেছি টকাৰ প্ৰয়োজন নাই মই জনাত
তাকে
তুমি দুই তিনি হাজাৰ টকাৰ পৰা আৰম্ভ কৰি তুমি বহুত টকা ঘটিব পাৰ কিন্তু অকৰপমান মাটি সুবিধা লাগিব
অ পিছে তোমালোকৰ বেয়া নোপোৱা যদি তোমালোকৰ মাতি আছে নেকি বাৰু পিছফালে
আমাৰ মাটিত তুমি কৰিব নোৱাৰিবা কাৰণ মই ভাবি আছো বিজনেচ
তেনে দুটাাই মিলি কৰিলে ভাল হব
পাৰা কিন্তু বন্ধু বৰ্গ মাজত মিলা প্ৰীতি ভাৱ সৃষ্টি কৰি মই মোৰ বন্ধুত্ব কৰিব বিচৰা নাই সময়ত বাৰু মই অলপ হেভি অলপ ডাঙৰ বিজনেছ কৰিলে তোমাৰ লগত মই শ্বেয়াৰ কৰিম হ'ব
অ হ'ব কৰিলেই হ'ল বন্ধু বৰ্গৰ মাজত কৰিলে ভালো তোমাৰ বুজা বুজিতোও হব তোমাৰ পৰা মই নজনা বস্তু এটা শিকিবও পাৰিম তুমি মোক শিকাই দিবও পাৰিবা
অ এই মোৰ লগৰ কেইটামান বন্ধু আছে তোমাৰ ৰহিম আফতাব এনেকে আমি কে খানা খোৱাৰ কথা ভাবি আছিলো তোমাৰ তুমি খাবা নেকি বাৰু আমাৰ লগতে
খাম দিয়া
অ তেতিয়াহলে মই তোমাক গোটেইখিনি কথা, কৈ দিম খানাৰ ।
অ।
আমি মানুহ খাম টোটেল ছটা । তোমাৰ সৈতে ধৰিছো দেই মই । খাহী মাংস আনিছোঁ আমি, এক কেজি আৰু ব্ৰইলাৰ মাংস দুই কেজি আনিছোঁ।
অ'!
পৰা টু ফিফটি কে, অৰ্থাৎ দুশ পঞ্চাছকে উঠাইছিলোঁ। অ' তুমি মই তেতিয়া হ'লে তোমাক মোক গ্ৰুপটো জইন কৰিব পাৰোঁ?
অ' কৰি দিবা । আৰু কি কি কৰিবা আইটেম পিছে?
আইটেম বেছি নায়, চালাদ, ভাত, মাংস ।
অ' জাগাটো চাইছা নে?
উম চাইছোঁ চাইছোঁ, আমাৰ ঘৰৰ পিছফালে পথাৰখনতে খাম। এতিয়া নদী পানীও বাঢ়িছে নহয়, এতিয়া বাৰিষা সময়ত নদী পানী বাঢ়িছে।
সেইটোৱে।
অ' এতিয়া বাৰিষা বুলি কৈছো হয়, কিন্তু আমাৰ ইয়াত বৰষুণে নাই বহুত ন, তোমালোকৰ ঘৰৰ ফালে বৰষুণ নে বাৰু?
বৰষুণ এই কিন কিয়াই আছে, এইফালে পৰা নাই। খেতিয়ক বিলাকে খেতি কৰিবও পৰা নাই, বৰষুণো দিয়া নাই।
তোমালোকৰ ঘৰৰ ফালে বাৰু কঠীয়া সিঁচিছে নে?
কঠিয়া, এজন দুজনে সিঁচি আছে। কিন্তু ভালকে মানে কৰিব পৰা নাই। নাই চবে।
অ' তোমালোকৰ সেইফালে যদি কঠিয়া বিক্ৰেতা কোনোবা ওলাই মোক কবাচোন, মই কিনিম। অ' আমাৰ এইফালে আমাৰ দেউতাই হাল বালে, কিন্তু খেতি কৰিবলৈ তোমাৰ কঠীয়া পোৱা নাই। অৰ্থাৎ কঠীয়া সিঁচিবও পৰা নাই মানে বৰষুণ নাই।
হয়!
এতিয়া, অ' তোমালোকৰ ঘৰৰ কাণত যে আছে বাৰিখ নত, তোমালোকৰ কি কি খেতি কৰে তাত?
তাত তোমাৰ আলু পিঁয়াজ
অ' অ' তোমালো ৰ‌ দেউতাই নিজেই কৰে নেকি?
দেউতাই অ নিজেই কৰে, মই কেতিয়াবা লাগিয়ে দিওঁ। মা দেউতাই কৰে আৰু একেলগে, মই আকৌ তোমাৰ এফালে দোকানোঁ চলাব দোকানোঁ চাওঁ যে । সময় নহয়গে মানে, মোৰ ইমান এটা পঢ়িবলে।
অ' তোমাৰ তেতিয়াহ'লে লাভৱানে হৈ আছে ন, তোমাৰ দোকানখনত তুমি কৰা খেতিবোৰে, বিক ক্ৰী কৰিব পাৰা তাতে।
অহ। আকৌ মোক কহ আ। বা কি বুলি কয় পঢ়িব যাব। কবও লাগে মই তাৰ পৰা খৰচ এটা ওলাই যায়গে সেইকাৰণে মই। তুমি অলপ মোতকে‌ ডাঙৰতো। সেইকাৰণে মই তোমাৰ পৰা অকমান বিজনেছৰ বিষয়ে জানিব বিচাৰিছো। তুমি অলপ কৰিয়ে আছাতো তোমাৰ অভিজ্ঞানতটো বেছি থাকিব যে।
ঠিক আছে তুমি চাৰিঠেঙীয়া প্ৰাণী দেখি পাইছানে।
অ।
চাৰিঠেঙীয়া প্ৰাণী এটাৰ নাম কোৱাচোন।
ছাগলী।
তেতিয়াহ'লে তুমি ভাল কথা এটা ক'লা ছাগলী বিজনেচো কৰিব পাৰা। সেই ছাগলী ব্যৱসায়। কওঁ দেন তোমাক টকা দহ হোজাৰ মানৰ ভিতৰত তোমাৰ। চাৰে পাঁচটা ছাগলী। আহিলেও তুমি দু এক দুই বছৰ পোহাৰ পিছতে সেই ছাগলীকেইটাৰ মূল্য তোমাৰ চল্লিছ হাজাৰলৈ বৃদ্ধি হ'ব পাৰে। তাৰ পৰাও তোমাৰ ধুনীয়া লাভ। ভৱান হ'ব পাৰা।
হয়।
এনেই কিছুমান কথা ভাবি। সেইৱা। অৰ্থাৎ তুমি দোকানখন না। চালেও নহয় ছাগলীৰ লগত তুমি লাগিলে ইমান সময় দিবও নালাগে দোকানখনতো সময় দিব পাৰিলা এইফালে ছাগলীৰ লগতো পাৰিলা।
কি কয় অকণ মানে অ। সুবিধাও চলি আছে আৰু ঘৰৰ মই একমাত্ৰ ল'ৰাটো চ আৰু এতিয়া আমাৰ দেতাৰো ইমান এটা অকণ গা চা ভাল নাথাকে মাৰো বয়স হৈছে। আৰু মোৰ নিজৰ ভণ্টিও আছে। সেইকাৰণে মই অকলে চলাব লগা হয় আৰু।
হৈ পেলাই তুমি ঘৰখনৰ কাৰণে কি নকৰিছা কোৱা।
মই যোনখিনি মই নিজক দিব প পাৰিছো সেইখিনিকে। কৰিছোঁ আৰু খোৱা বস্তুবিলাক আনি। দেতাক মাক যিখিনি বস্তু লাগে সেইখিনি সহায় কৰিছো আৰু ভগৱানে যোনখিনি দিছে মোক সেইখিনিকে কষ্ট কৰি সেয়াতে কৰো মোৰ নি। জৰ একো এটা হেৰি নকৰোঁ যাতে মা‌ দেতাহতে ভালকে সুখত থাকিব পাৰে ভণ্টি থাকিব পাৰে।
অ। হয়ন, হয় ন।
তুমি অলপ সহায় কৰিলেও ভাল হব।
উম, দিয়া মই যথেষ্ট--। খিনি সহায় কৰিম যিখিনি পাৰো তোমাৰ দিয়া আজিলে বিদায় লওঁ।
আহ। এই